স
আছোঁ ৰ'বা এনেই তুমি
আছো এনে ভাত খালা?
এ খালো ৰবা তুমি খালা?
খালো ৰবা পিছে আজি ৰাতিপুৱা মানে মই খোজকাঢ়িবলৈ গৈছিলোঁ হা ৰাতিপুৱা
অ
আগৰ তুলনাত মানে অলপ বেয়া পৰিৱেশতটো বেলেগ বেলেগ যেন লাগিল মোৰ আজি
হয় নেকি কেনেকুৱা বেলেগ কোৱা কোৱাচোন অলপ
মানে ধৰা আগতে যি ঠাইত আমি সেউজীয়া গছ গ গছনি বেছি আছিল আৰু এতিয়া তাত বহুত নিৰ্মান কাম চলি আছে ধূলি মাটি শব্দও বেছি
তাকেই দিয়া ময়ো এইবিলাক কথা লক্ষ্য কৰিছো আৰু মানে তোমাৰ আজিকালি এই মানে এই যিটো কলা যে এই ধূলি বালি হওক এই প্ৰদূষণটো মানে বহুত ডাঙৰ এটা সমস্যা হৈ গৈছে আৰু আমাৰ জীৱনত এটা দৈনন্দিন জীৱনত
আ ঠিক কৈছা মানে আগতে এইবোৰৰ বিষয়ে ইমান ভাবাই নাছিলোঁ কিন্তু ধৰা এতিয়া ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা পোৱা যায় আৰু
সেয়ে তোমাৰ আৰু বিশেষকে যিটো আমাৰ বৰ্তমান হৈছে আমাৰ বায়ু প্ৰদূৰ্ষণতটো সেইটোতো ক'বই নালাগে বহুত অ বহুত দ্ৰুত হ প্ৰদূৰণ আ হৈছে ধৰি লোৱা তোমাৰ কিহৰ কাৰণে এইমাৰ গাড়ী সংখ্যা যি বাঢ়ি আছে এইবিলাক বাঢ়ি যোৱাৰ লগে লগে ধোৱা যিবিলাক ধোঁৱা আৰু যিবিলাক এই দূষিত গেছ থাকে সেই দূষিত মানে যিবিলাক গেছ আছে এইবিলাক গেছবোৰ বৃদ্ধি পায় আৰু এইবিলাক বায়ু প্ৰদূষণ কৰি দিয়ে আৰু।
হয় দিয়া মানে ব্যৱস্থাৰ ৰাস্তাৰ কাষেৰে খোজ কাঢ়িলে কেতিয়াবা উশাহ লোৱাতে অসুবিধা হৈ যায় ইমান মানে ধূলি বালি চাৰিওফালে কিবা ধোৱাময় পৰিৱেশ এটা দেখিবলৈ পোৱা যায় ন?
সেয়ে দিয়া আৰু তোমাৰ আহ কি বুলি কয় আহ অকল কিন্তু যি যে মই কলো যে বায়ু প্ৰদূৰ্ষণ সেইটোৱে কিন্তু তোমাৰ মানে সেই হোৱা নাই আৰু তাৰ উপৰি যিটো শব্দ প্ৰদূৰ্ষন এইেই শব্দ প্ৰদূৰ্ষনটো কিন্তু বেছি হৈছে।
এ একেবাৰে নকবা আৰু গাড়ীৰ হৰ্ণ হওঁক লাউড স্পীকাৰ আৰু বিভিন্ন যন্ত্ৰৰ শব্দ বহু সময়ত বহুত অশান্তিৰ সৃষ্টি কৰে আৰু মানে সজজ্যয়ৰ সীমাটো পাৰ কৰি দিয়ে কেতিয়াবা কেতিয়াবা
তাকে মানে আগতে তুমাৰ যেতিয়া সন্ধিয়া ওলাই গৈছিলা এই আগৰ সময়ত তেতিয়া অলপমান শান্তিৰ পৰিৱেশ পাইছিলা এতিয়া তুমি সন্ধিয়া ওলাই যে বা এই এনেকুৱা মানে এ চহৰত হওক এনেকুৱা হাল্লা এনেকুৱা হৰণৰ মানে এনেকুৱা হৰণ মাৰিব বিনা লাগতিয়ালৈকে হৰন মাৰিব বহুত মানে শব্দ প্ৰধন কৰি মানে মানে মাথাচাথা মানে এনেকুৱা লাগে যে বিষাই যায় এনেকুৱা কবলৈ গ'লে আৰু
সঁচাকে দিয়া মানে শব্দ প্ৰদূষণে মানুহৰ যিটো মানসিক স্বাস্থ্য ন সেই স্বাস্থ্যটোৱে বহুত প্ৰভাৱ পেলায় মানে মানুহৰ মানসিক স্বাস্থ্যটো মানে আনষ্টেবল কৰি দিয়ে আৰু একদম
তাকে দিয়ে আৰু এই তোমাৰ এইবিলাক প্ৰদূৰণটো প্ৰদূৰণ আৰু যেতিয়া পানী প্ৰদূৰ্ষন হৈছে ন সেইটোতো আৰু কবই নালাগে দিয়া আৰু
হয় দিয়া পানীৰ প্ৰদূষণৰ এটা ডাঙৰ সমস্যা বহু নদী ধৰা জলাশয় এই আৱৰ্জনা পেলনোয়াত পেলাও যে মানুহবোৰে পেলাই দিয়াচোন তাৰ বাবে যে পানীৰ গুণগত মান তো হ্ৰাস পাইছে নহয় কি ক'বাৰত তাৰ
সেই আৰু কি কবা মানে মানে মানে মানুহ বিলাক এনেকুৱা হৈ গৈছে যে আহ মানে সকলো দিশতে প্ৰদূৰষন কৰি আছে আৰু মানে এটা এটা দিশকো এৰা নাই আনৰ ধৰি লোৱা আমাৰ এই আমাৰ গাঁৱৰ যিবিলাক গাঁৱৰ ওচৰৰ পুখুৰী আছে সেইবিলাক আগতে বৰ পৰিষ্কাৰ হৈছে জানা কিন্তু এতিয়া আগৰ দৰে নাই তাৰে এই মানে তোমাৰ এই পুখুৰীৰ পাৰে পাৰে মানে বহুত এই প্লাষ্টিক যি আছে এই প্লাষ্টিকবোৰ পেলাই থাকে যেনে চিপছৰ পেকে হওক এনেকুৱা আৰু বহুত প্লাষ্টিকৰ সামগ্ৰী ধোহা হওক পলিথিন এইবিলাক বহুত পেলাই থৈ দিয়ে কিয় নাজানো কিন্তু আগতে এইবিলাক নাছিল বহুত কম আছিল।
তাকে সেইবোৰ দেখি বৰ দুখ লাগে দে প্ৰকৃতিৰ ওপৰত ধৰা আমাৰ নিৰ্ভৰশীলতা আছে যদিও আমি কেতিয়াবা ইয়াক ধৰা সুৰক্ষিত ৰখাৰ কথা আমি পাহৰি যাওঁ খালি মানে প্ৰকৃতিৰ বস্তুবোৰ উপভোগ কৰাৰ চেষ্টা া কৰি থাকোঁ কিন্তু সেই উপভোগ কৰাৰ পিছত যে প্ৰকৃতিখনক আমিয়ে ৰক্ষা কৰিব লাগে সেই কথাটো আমি পাহৰিছা
তাকেই দিয়া আমি মানে এনেকুৱা হৈ গৈছো যে আমাক অ মানে অকল টকাই লাগে টকাৰ বাহিৰে আমি একোৱে চিনি নাপাই আোহ গৈছে যেন তোমাৰ আমাৰ কাৰণে পৰিৱেশটো কোনো মান কোনো মানে যোগ্য়ে নহয় মানে পৰিৱেশটো আমাৰ কাৰণে আমি কেৱল টকাই দি মানে মানুহে এতিয়া মানে বায়ু নোহোৱাকৈ চলি যাব কিন্তু টকা নোহোৱাকৈ চলিব নোৱাৰিব কথাটো সেনেন হৈছে আৰু
তাকে ৰবা চিন্তনীয় বিষয়ে প্ৰদূৰষণটো এটা বহুত
তাকে আৰু তোমাৰ এই যিটো প্লাষ্টিকৰ সমস্যা মই ক'লোৱৱে যে সেইটো বহুত যথেষ্ট পূৰ্ণ ধাৰা নে সেইটোৰ দ্বাৰা বহুত প্ৰদূষণ হৈছে
এ একেবাৰে মানুহে ব্য্ৱহাৰ কৰে যিবিলাক থাকে প্লাষ্টিকৰ বেগ হওক পলিথিন হওক আৰু যিবিলাক বটল থাকে এই বহু সময়ত য'তে ত'তে পেলাই দিয়ে ন আৰু ধৰা সেইবোৰেতো মাটি আৰু পানীতটো দুটাই প্ৰদূষিত কৰে কৰে লগতে জীৱ জন্তুবোৰ সেইবোৰ খাই ক্ষতিগ্ৰস্ত হয় আৰু পলিথিনটো জানে সৰুৰে পৰা পঢ়ি আহিছা পলিথিন পচি যোৱা বস্তু নহয় তো আমি সেইবিলাক নতুন ব্যৱহাৰযোগ্য কৰি তুলিব লাগে বা সেই পলিথিনৰ জেগাত আমি কাগজৰ বেগ ব্যৱহাৰ কৰিব লাগে কিন্তু এতিয়া চাবা যে এতিয়াৰ সময়ত আমি এই পলিথিনৰ ব্যৱহাৰটো দিনক দিনে বাঢ়ি যাব ধৰিছে
তাকেই আৰু মই ভাবো যে এই পলিথিনৰ ব্যৱহাৰটো কিয় বাঢ়িছে জানানে
তাকেই আৰু প্ৰদূষণৰ বাবে তোমাৰ জলবায়ুৰ ওপৰত প্ৰভাৱটো পৰে তুমি জানাই
জলাশয়ুৰ ওপৰতো নিশ্চয় প্ৰভাৱ পৰিবই আহ আৰু তোমাৰ এই তুমি জানা নেকি যে এই প্ৰদূষণৰ বাবেই যে কলা যে এই জলবায়ুৰ এইটোৰ প্ৰভাৱটো কেনেকে পৰিছে বুলি ভাবা তুমি ম তোমাৰ মানে মোক সেইোন উক্তি দিয়াচোন
মুক্তি বুলি ক'লে তোমাৰ ধৰা উষ্ণতা যিটো বৃদ্ধি হয় বা অনিয়মীয়া বৰষুণ হওক বা বিভিন্ন পৰিৱেশৰ সমস্যাৰ লগত প্ৰদূষণৰ সম্পৰ্ক আছেই দিয়াচোন আৰু জলবায়ুটো আমি যিটো কওঁ গোলকীয়া উষ্ণতা বৃদ্ধি ধৰা প্ৰদূষণ বৃদ্ধি হ'লে গোলকীয় উষ্ণতা বৃদ্ধি হয় আৰু গোলকীয় উষ্ণতা বৃদ্ধি হ'লেতো জানে জলবায়ু সলনি হ'ব
তাকে এই যিটো বৃদ্ধি হৈছে ন উষ্ণতা আজিকালি জানে কিমান গৰম মানে দিনতে ধৰক ৰাতিে হওক মানে ঠাণ্ডা বোলা বস্তু নাই আৰু এতিয়া এই যিটো জুনৰ মাহ চলি আছে ন ত ইয়াত এই গৰমটো তুমি অনুভৱ কৰিছা নে মানে আগতকৈ বহুত বেছি ন
এ বহুত বেছি আগৰ বতৰবোৰতো অলপ নিয়মীয়া আছিলেই এতিয়া বহু সময়ত মানে ঋতুৰ যিটো স্বাভাৱিক ধাৰা সেই সেইটোৱে সলনি হৈ থাকে এই সমস্যাৰ সমাধান তুমি কি বুলি ভাবা
তাকেইতো মানে ঋতুে ধৰি লোৱা মানে ঋতুতো এনেকুৱা হল নাই এই বৰষুণ দিছে এই ৰ'দ দিব এই মানে ক'ৰবাত ৰ'দ দি থাকিব কৰবাত বৰষুণ দি দিব সেনেকা সেনেকা আৰু কবলৈ গলে বাকী এই সমাধান যে সুধিলা মোৰ মতে এই যি আমি সমস্যাটো সমাধান কেনেক কৰিব পাৰে জানানে মানে মোৰ আৰু ভাৱনা এটা তুমি মানে তোমাৰ কিবা আইডিয়া আছে নেকি মই কি ক'ম আৰু তুমি কব পাৰিবা নেকি
তুমি এতিয়া তোমাৰ হয়তো তোমাৰ তুমি যেনেকে ভাবিছা মই নাভাবিবা পাৰো দিয়াচোন তোমাৰে কোৱাচোন আগতে
মোৰ মতে আমি এই মানুহৰ মাজত যিটো প্ৰদূৰ্ষণৰ সচেতনা আৰু যিটো এই সচেতনটো আমি বৃদ্ধি কৰিব লাগে মোৰ মতে মানুহৰ মাজত তেতিয়াই চাগে কিবা এটা সমাধান ওলাব আৰু
আহ ঠিক কথা কৈছে এয়া কাৰণ যদি মানুহে নিজৰ দায়িত্ব বুজে তেতিয়াই বহু সমস্যাৰ কমি যাব আৰু ধৰা তেতিয়াতো আমি উদাহৰণ হিাপে ক'বও পাৰিম যে য'তে ত'তে আৱৰ্জনা নেপেলোৱা হ'ব বা প্লাষ্টিকৰ ব্যৱহাৰো কমাই দিব লগতে গো গছ পুলি ৰোপণ কৰাও হ'ব
সেইয়েতো তোমাৰ এই আমি সৰু সৰু পদক্ষেপ বোৰ লব লৈ আমি এটা ডাঙৰ পৰিৱৰ্তন কৰিব লাগিব আৰু এই সমাজখনত বা এই আমি আমি এই প্ৰদূৰ্ষনটো এনেকে আমি ৰোধ কৰিব লাগিব আৰু আৰু এই যি প্ৰদূৰন আছে এই প্ৰদূৰ্ষনটো এই বিদয়ালয় আৰু যি মহাবিদয়ালয়ত এই বিষয়ৰ ওপৰত কিন্তু অ মানে অধিকভাৱে গুৰুত্ব দিব লাগে তেতিয়াহে ছাত্ৰ ছাত্ৰীৰ মাজত বা শিক্ষাৰ্থীৰ মাজত এই প্ৰদূষণৰ প্ৰতি মানে তেওঁলোকৰ গুৰুত্ব যাব আৰু তেওঁলোকে যাতে মানে আহ অ মানে এই যিটো আগৰ মানে প্ৰজন্ম আছে মানে আগৰ প্ৰজন্মক গিলি যিটো আগৰ নতুন প্ৰজন্ম আহিব তেওঁলোকৰ যাতে বহুত এই সহায় কৰে এইখিনিত আৰু তেওঁলোকৰ অনুসৰণ লৈ নতুন প্ৰজন্ম বিলাকে তেওঁলোকক চাই কিনে যে আমি প্ৰদূ্ষন কৰিব নালাগে একো এনেকুৱা আৰু
আৰু তোমাৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তুমি গছ ৰোপণটো মূল বুলি ক'ব পাৰা কাৰণ গছ ৰোপণটো দেখাত সৰু কাম বুলি ভাবা যায় কিন্তু ইয়াৰ প্ৰভেৱ প্ৰভাৱ কিন্তু বহুত ডাঙৰ প্ৰকৃতি ধৰা ই মানে প্ৰকৃতিখনক সুস্থ কৰি ৰাখে বুলি তুমি ক'ব পাৰা আৰু
তাকেই দিয়া, মই যেতিয়া তোমাৰ এই গছ ৰোৱা মানে এনেকুৱা অনুষ্ঠান দেখো বা ত ধৰি লোৱা তোমাৰ অভিযান দেখো, মানে ভাল লাগে আৰু এইবিলাক দেখিলে।
ঠিক কৈছা, আৰু ধৰা পৰিৱেশ আমিতো জানোৱেই ধৰা পৰিৱেশ আৰু মানুহৰ জীৱন ইটো সিটোৰ লগত গভীৰভাৱে জড়িত হৈ থাকে ন, ত সেইকাৰণে কেতিয়াবা ভাবো আৰু যদি আমি সচেতন নহওঁ, তেন্তে যিবিলাক ভৱিষ্যত প্ৰজন্ম হব তাৰ বাবেতো সমস্যাবোৰ আৰু বাঢ়ি যাব।
তাকেই দিয়া আৰু মই এটা কথা কওঁ, প্ৰকৃতি সুস্থ থাকিলে আমি সুস্থ থাকিম তুমি কি ভাবা?
একদম উচিত কথা কৈছা। মানে প্ৰকৃতি সুস্থ মানে আমি সুস্থ কাৰণ যি বস্তু আমি ডেইলি লাইফত বা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো সেই সকলোবোৰ বস্তুটো আমি প্ৰকৃতিৰ পৰাই পাওঁ ন। নহয় কিন্তু, কিন্তু তোমাৰ বৰ্ত বৰ্তমান সময়ত সকলোৱে কিন্তু সেই কথাটো পাহৰি গৈছে যে প্ৰকৃতিৰ যিটো এটা প্ৰভাৱ, বা প্ৰকৃতিক যিদৰে আমি ৰাখিব লাগে, সেইদৰে কিন্তু আমি ৰাখিব পৰা নাই যাৰ কাৰণেতো গে চপাই চাহ গৰম বাঢ়িছে। অনিয়মিত বৰষুণবোৰ হৈছে। ঠাণ্ডাতো আজিকালি গৰমেই থাকে বেছিভাগ টাইম
সেয়ে দিয়া আৰু আৰু এটা মই তোমাক নিয়ন্ত্ৰণ উপায় কওঁ, সেইটো হ'ল আমি নিজৰ অভ্যাসটো মানে আমাৰ নিজৰ নিজৰ অভ্যাসটো সলনি কৰাটো প্ৰথম প্ৰতক্ষ্য হব লাগিব কিন্তু, এই যিটো প্ৰদূৰ্ষণ আছে তাৰ ৰধ কৰিব কাৰণে
হয় দিয়া ঠিক কৈছা সেইকাৰণে হয়তো ইয়াৰ সমাধান যিটো থাকিব সেইটো আমাৰ সকলোৰে তটা দায়িত্ব হ'ব আৰু।
আৰু মই এই শেষত আৰু এটাই কথা কব বিচাৰিম যে, এই যিটো প্ৰদূষণ আহ এই প্ৰদূৰণ যে যিহটো কেৱল এটা পৰিৱেশৰ সমস্যা নহয় কিন্তু। এইটো আমাৰ এটা আমাৰ আমাৰ জীৱনৰ সমস্যা বুলি কব পাৰো আৰু।
হয় দিয়াহে একদম ঠিক কথা কৈছা কি ক'বা আৰু প্ৰদূষণৰ কথা ক'লে আৰু মূৰটোৱে গৰম হৈ যায় নিজৰ।
তাকেই দিয়া। দিয়াতে আজি হ'ব দিয়া নহলে
অঁ দিয়া ৰাখিছো।